হেল্ল! অ কি কৰি আছা?
অ মই এনেই আছো তুমি কি কৰি আছা?
মই ভাত খাই পেলাই এতিয়া আছো আৰু বহি।
অ ইমান দেৰিকে ভাত খাইছানে?
অ অ আজি দেৰিকে খাই হ'ল যে সেইকাৰণে দেৰিকে খালো। তাৰপা অ অ। পা
অ হয় সোনকালে হব লাগে এনেতো নিয়ম মতেতটো সাতটা আঠতাতে খাব লাগে অ। অ গৰম বন্ধত এতিয়াতো একো এনে ভাবা নাই কৰ'বাত ফুৰিব যাম বুলি। চাই লও ঘৰত মা পাপাই কি কয়। কি কইছা?
ফুৰিবলৈ ক'ত গ'লে ভাল হ'ব ভাবিছ?
উম কত তুমি অসমতে ক'বাত যাব বিচাৰিছা নে বাহিৰত কৰবাত যাব বিচাৰিছা?
অসমতে তোমালোকে যে গৈছিলা ক'ত গৈছিলা তেতিয়া? জেগাখিনি বৰ ভাল আছিলে। ফুৰিব গইছিলা যে তাত। কি কি আছিলে বস্তু খিনি চাই বৰ ভাল লাগিছিল
অ হেৰী মই মইতো হেৰি গৈছিলো মিজোৰামত গৈছিলো মই কলেজত থাকোতেই যোৱা সেয়া লগৰহঁতৰ লগত
তাকে ইমান ভাল লাগিছিলে মিজোৰাম খনত বোলো চি
উম মানে শিলচৰত আছিলো তু তেতিয়া ত শিলচৰৰ পৰা ওচৰতে হয় ট্ৰেইনতে যাব পাৰা তিনি ঘন্টা মানেই লাগে উম
তাকে তো মও ভাবিছোঁ বোলো এবাৰ ইমান গৰম পৰিছে তাত ঠাণ্ডা নে বাৰু
অ এটা ঠাণ্ডা হয় ধুনীয়া তাত মানে শ্বিলঙৰ নিচিনা বুলি ক'ব পাৰে আৰু সেই শ্বিলংখন গৈ গৈ আমুৱাই গৈছে যে এতিয়া মিজোৰাম এনেকে নতুন উম নতুন ঠাইত যাব লাগে তোমালোকে শ্বিলঙৰ ক'ত গৈছিলা
আমি শ্বিলঙত চেৰাপুঞ্জী যে আছিলে চেৰাপুঞ্জী চাব গৈছিলোঁ তাপা আৰু এলিফেন উম ফলচ সেৱা চালোঁ আৰু গাঁও এখন আছে চাফা গাঁও এখন আছে সেই গাওঁখনো চালোঁ তাৰমানে আমি তাতে আছিলো তোন তাতে চাৰি পাঁচ বছৰ মান আছিলোঁ থাকোঁতে মানে তেতিয়াই চালোঁ আৰু গোট
অ এনে আৰু ক'ৰবাত গৈছে নে ফুৰিব
মানে এতিয়া চাগে চব সলনি হৈছে অ আৰু গৈছো আৰু ৰাজস্থানত গৈছো নহয় আমি ৰাজস্থানত এ আমি উম তাতো মানে ভালে লাগিলে আৰু ধুনীয়া পৰিৱেশটো মানুহে বহুত গৰম কিন্তু আমি থাকা খিনিত ইমান গৰম নাছিলে নাছিলে মানে আমি থকাখিনিত মানে এ এনেকে বালি যে মৰুভূমি বুলি কয় তেনেকুৱা নহয় আৱ গছ গছনিবিলাক আছিলে মানে আৱ সেইখিনি জেগাতে আমি আছি আছিলো তাত মানে স্কুলো ল'ৰা ছোৱালী আছিলে তোন সেকানে তাত মানে এ বহুত ভাল লাগিলে আৱ
অ
বাৰটাত তিন মনাল এতিয়া মানে আমি তাৰ পৰা আহিলো তোন এতিয়া মানে আকৌ যাম বুলি ভাবিছোঁ কত উম অ ক'ত যাওঁ আ এতিয়া আকৌ এবাৰ ফুৰিবলো একে ঠাইতে থাকি থাকি ভাল নেলাগে তোন গৰমৰ পৰা অ মিজোৰাম মিজো গামৌ মানে ফটো খিনি চাই চাই ভাবি আছো ইয়াত বোলো ইমান ধুনীয়া লাগিছে চিনেৰী
অহ।
সেইটো চাই বোলো কেনে কেনেকে কোৱা কেনেকে যাই বুলো বাছতো যাব পাৰি নেকি? পাছত যাব পাৰি নেকি?
মই ভালকে নাজানো মোৰ প্ৰথপাহে গৈছিলো। এবাৰ লগহতে লগ ধইছে আৰু মই যে ফ্ৰেইণ্ডতে গৈছো লগহতে টে-ট্ৰেইন। হে টিকেট কৰি দিছে, তাৰপিছত সেইয়া আৰু। মই ইমান নাজানো সিহঁতেই চব ব্যৱস্থা কৰি লৈছে আকৌ মোকখ খালি কৰিছে তেওঁ ৰাতি সেইদিনা এই পৰীক্ষাও শেষ হ'ব আমি সেইদিনাখনে ওলাই
অহ অহ। কেইদিন থাকিলা তাত?
আমি তাত চাৰিদিন মান থাকিলো।
অহ ', কি- কি চালা? চাবলগীয়া কি -কি আছে ন তাত?
চা, চাবলগীয়া ধেৰ বস্তু আছে, স্কাই ৱক বুলি ঠাই এটা আছে। তাৰপিছত ৰিয়াগ বুলি ঠাই এজন আছে, তাতো যাব পাৰা, আৰু এটা, চ আ, চলোমন টেম্পল আছে, তাত গৈছিলো আমি।
অ।
এ খোৱা বস্তু কিনোতে বহুত বেছি কিয় হয়? মানে কম পইচাৰ কাৰণে ধেৰ দি দিয়ে খাবলে। ফ্ৰেঞ্চ ফ্ৰাইজ লৈ পেলাই যে আলু ফ্ৰাইটো যে, সেইটো বহুত খিনি দিছিলে। পঞ্চাছ টকাতে খালি এইটো কি পাতিছে?
অহ।
এই তুমি যে শুকান মাছৰ তৰকাৰী বনাইছিলা যে তোমালোকৰ ঘৰত যাওঁতে, সেইটো কেনেকে বনাইছিলা?
এই শুকান মাছৰ তৰকাৰীটো বনাবলৈ ন ইমানো মুস্কিল নহয় মানে, সহজে হয়, মানে মাছটো মানে কিনি আনি ল'ব লাগে, মাছটো উম মানে ভালকে গৰম পানীত ধুই লব লাগে দুবাৰ তিনিবাৰ মান। নিমখ অকণ দি ল'ব লাগে আৰু ধুওঁতে, বেছি চাফা হৈ যায়। তাৰপৰা সে মা মাছটো ধুই লওঁ। লৈ তাৰ পৰা, তেল অকমান দি পেলাই ভাজি লওঁ মাছটো অলপ লৈ পেলাই। তাৰ পৰা উলিয়াই থৈ দিওঁ আৰু। তাৰপৰা আৰু নহৰু আদাত পিঁয়াজ, এইখিনি সকলোখিনি কাটি পেলাই তাৰপৰা আমি তেল লওঁ। মন দি পেলাই বস্তু খিনি ভাজিত লওঁ নহৰু আদা খিনি। তাৰ পৰা মাছ টো দি দিওঁ তাতে মাছটো অকণ ভাজোঁ ভাজি পেলাই পানী অলপ দি দিওঁ আৰু, তাৰপৰা জালুকৰ জালুক গুড়ি যে পিচি পেলাই দি দিলেই হ'ল অলপ জিৰা, জালুক। এনেকে কেঁচা জলকীয়া। সেই উম, মাছখিন মানে দি দিব লাগে তাৰপৰা পানী অলপ দিব লাগে উতলাই থাকিব লাগে আৰু। উুতলি উুতলি একদম উম মাছটো নাইকিয়া হৈ যায়গৈ মানে পানীতটো শুকাই যাইগৈ তাত মানে সাৰ অকনো দিব লাগে পাৰিলে খোৱা ম খোৱা চৌদা অকণ কমকে এচিকুত সেইটো দিব লাগে নহলে ঘত বনোৱা সাৰ এটা পাই যে সেইটো কলা সাৰ বুলি কয় সেইটো দিলেতো আৰু ভাল সেই দি দিব লাগে আৰু তা পা মাছ উতলাই উতলাই পানীতটো নাইকিয়া হৈ যাব নয় অকণ হাতাখনে ঘূৰাই ঘূৰাই ভাঙি দিব লাগে বস্তু হেৰি মাছখিনি। গুৰি হৈ যায়গৈ আ নিছিনা। সেই তাৰ পৰা অকমান জোল ৰাখিলে ৰাখিব লাগে আৰু জোল ভাল পোৱা মানুহে জোল খিনিৰ সতি ভাতকেইটা খাই ইমান টেষ্টি লাগে নহয় অ বহুতেই ভাল লাগে
অ
উম।
বহুত ভাল লাগে। মই যে শুকান মাছৰ তৰকাৰি খাই বহুত বেছি ভাল পাওঁ।
অও তাকে এদিন অ আজিকালি শুকান মাছতো পোৱাই নাযায় যোৱা হৈছে অ বজাৰত পাব পাম কিজানি গ'লে বজাৰৰ পৰা আনিব লাগিব গলে আও।
পাওঁ যদি কেইটামান লৈ আহিম বনাব লাগিব খাই ভাল লাগে আকৌ বহুত দিন হ'ল হোৱাই নাইমই
বেছি ভাল পাবানে
অ সেইটোয়ে সৰু সৰু কেইটাই বেছি ভাল লাগে। এই ডাঙৰ ডাঙৰ কেইটা আমাৰ অৰুণাচলৰ পৰা আনিছিলে সেই ডাঙৰ ডাঙৰ মাছ কটা অলপ ডাঙৰ ডাঙৰ
অ', অ', যিকোনো বস্তু সৰু হলে ভাল ভাল লাগে মাছ বস্তুতটো।
উম, হয়।
কিয় বনামা এদিন বনালে তোমাক মাতি মাতিম দিয়া খাবলৈ ন। অ', অ।
যাম দিয়া উম।
আৰু কি কি ভাল পোৱা তুমি?
আৰু আৰু মই মাংস খাইও ভাল পাওঁ হাঁহৰ মাংস সিহঁতে বনাই সেয়া আমাকহাই ভাল লাগে। আকৌ আলু বিলাহী তকাইও ভাল লাগে, আলু ভঠা খাইো ভাল লাগে।
অ', আলু পৰঠাটো ভাল লাগে। তুমি যে আকৌ সেইটো বস্তু বনোৱা যে উ হেৰি লিটিটো বনাব জানা? সেইটো কেনেকে বনোৱা?
লিটি টো সেইটো কাৰণেই উম সেইটো, বেছি ইমান হেৰি, টান নহয় সহজে হয়। তোমাক তোমাক আলু লাগিব? আৰু আঁ সেই কি কয়?
বেঙেনা।
আলু নহয় চৰি, তোমাক হেৰি লাগিব আটা লাগিব আটা।
আটা, আটা অ আটা খিনি মাৰি ল'ব লাগে।
অ আটাখিনি গতে ৰুটি ৰুটি যেনেকে বনাই সেনেকে, আটাটো মাৰি ল'বা তাৰপিছত অ সেইকেইটা গোল গোল কৰি ল'বা আৰু। মানে ৰুটি বনাওতে যিমান। গুল কৰা তাতকৈ অলপমান সৰু গুল কৰি ল'বা। তাৰপিছততে অ হেৰি চট্ট বুলি বস্তু এটা পায়। দোকানত কিনিব পায়, সেইটো অ এইটো চানা। যে সেইটোকে মানে সিহতে পিচি পেলাই সেইটো পাউদাৰ হয় আৰু। ত উম উম উম অহ অ সেইটো। তাতে স সেইখিনি সেইটো চাট্টো পেকেটটো লৈ ল'বা। অলপমান ছাট্টো লৈ পেলাই তাতে পিয়াজ কাটি দিবা, নহৰু, আদা, জলকীয়া আকৌ নিমখ তে। আৰু যি যি মছলা তুমি ভাল পোৱা আৰু, সেয়া দি। দিবা। পিছত পানী অলপো নিদিবা সেইটোত। পানী হ'লনি খালি তেল দিবা। তেল দি পেলাই, সেই গতেই বস্তু খিনি মিক্স কৰি ল'বা। গতে হেৰি অ খুলি ল'বা আৰু, তাৰ পিছত আকৌ হেৰি উম। সেই গোল গোল কেইটা আ। টাও যে কৈছিলা যে। সেইকেইটা তুমি এ অ তাৰ ভিতৰত ভৰাই দিলেই হ'ল আৰু, সেয়া অলপ। চাটটো যে সেইটো তুমি বনাইছা যে, অ আলু পৰঠা নিচিনাকে, তাৰপিছত অ তাৰপিছত বন্ধ কৰি দিবা আৰু উম। তাৰপিছত সেই তেলত ফ্ৰাই কৰিলেই হ'ল আৰু সেইটো তাছ আকৌ ভাল লিটিটো তুমি ল আম আলু পিটিক- হে যে সেতে আলু আলু বেঙেনা পিটিকা লগত খাই। বিহাৰৰ মানুহে খায় আৰু এইটো মেইন
অ ভালে লাগিব দিয়া খাই বেঙেনা আলু বিলাহী পিটিকি লব লাগিব
অ অ সেয়া পিটিকি ললে হ'ল যেনেকে আমাৰ আমাৰ আলু পিটিকা আমি এনে ভাতৰ লগত বনাও যে সেনেকে বিলাহী আলু বেঙেনা পিটিকি ললেই হ'ল আৰু আৰু মিঠাতেল বেছিকে দিব লাগে তেতি- তিয়া ভাল লাগে।
টোৱে সোৱাদ আহে মানে আজ-
উম উম হয়
অ দিয়া বনাই খাম বাৰু এদিন উম ভাল লাগে খাই। মই আগতে এবাৰ খাইছিলো মানে সে নে কিন্তু পাহৰি গছক কেনেকে বনাই মানে তাকে সুধিছো মানে আকৌ বনাই পেলাই এদিন খাই চাব লাগিব মানে তাৰ পৰা আৰু আমাৰ আহ আমাৰ ইয়াৰ পা নাৰিকল লাও তিন- পিঠা এইবিলাকে বেছি বনাই যে সেইবিলাক বস্তু বনোৱাই নাযায় যাই মানে
হয় নেকি উ
কয় সেইটো বস্তু বনাই
অহ
সেইটো বস্তুও ভাল লাগে খাই কিন্তু ভাপত দিয়া পিঠাটো বৰ ধুনীয়া লাগে খচ- চাহৰ লগত খাওঁ।
উম উম
উম তাকে সেইবিলাক বস্তুৱে ঘৰত বনোৱা বস্তুবিলাকে খাই ভাল লাগে কিনা বস্তুবিলাকত আজি একে পানী পুৰি আনি ইমান টেষ্টিয়ে নালাগিলে নে নে সোৱাদেই নালাগিলে সেইকাৰণে মানে ভাবিছো ঘৰতে বোলো এদিন বনাই খাম আৰু আমি
অ ঘৰত বনাই খাই মইয়ো আজিকালি বাহিৰৰ বস্তু খাব মনে - নাযায় ঘৰ বস্তু ঘৰ যি বস্তুৱে নহওক ভালেই লাগে। চাহ কনো ঘৰত বনালেহে ভাল লাগে তে
অ সে তাকে তোন ঘৰত বনোৱা বস্তু- তো সোৱাদে বেছিম ভাল মানুহে ভাবেহে বাহিৰৰ কিনাত বাহিৰৰটো ভাল বুলি সেই কেতিয়াবা বনাই মানে থৈ দিয়ে সেইকাৰণে মানে সেই তাকে ভাবিছোঁ এবাৰ নিজে পানী পুৰি বনাই খাম আজি আনি খালো মান পচন্দই নহ'লে মনৰ পচন্দ ভাবিছোন আনি পেলাই বনাই পেলাই খাব লাগিব ঘৰতে
অ হয় আকৌ তুমি পেকেট টো আনি ল'বা নহয়
অ হ'ব দিয়া ন এতিয়া
হ'ব দিয়া
অ অ